হেল্ল'
হেৰৌ শুনিছ নাই? শুনিছ নাই? মই শুনি আছো। তই শুনিছা? ভাল দে, মোৰ মাততো
শুনিছো শুনিছো।
অ কি কৰি আছ?
অ মই বাহিৰত বহি আছো।
অ মই এইয়া বাহিৰতে বহি আছো আমাৰ এইফালে ধুনীয়াকে বতাহ দি আছে অলপ অলপকে। বতাহ খাই খাই বহি আছো আ বাহিৰতে।
অ তোৰ এনে ছাইনাছৰ ভাত খালো বাৰু। তো এনে ছাইনাছৰ প্ৰব্লেম আছে নেকি?
নাই নাই মই ছাইনাছ সেইবিলাক প্ৰব্লেম নাই বাৰু ইকো। খালী মোৰ অলপ চকুটোহে অকণমান প্ৰব্লেম আছে বাকী একো প্ৰব্লেম নাই।
উ তোৰ মানে হেৰি নাগৰ দু দু তোৰ নাকৰ দুটাক ফুটা দিয়ে সমানে হাৱাতো যায় নেকি?
য়েছ সমানে যায়, সমানে ওলাই তাৰপিছত।
চা মই মানে এইটো হেৰি সুধিছিলো দেই মানে এইটো কি বুলি কয় প্ৰি মেডিকেলৰ ডক্তৰ এজনক
অ অ।
মো ম মানে মোৰ কণ্ডিশনটো এইটো যে এ এট এটা বন্ধ হলে এটা খোলে এটা
অ অ তোৰ মানে এইছ চৰ্দি লগা নিচিনা মানে তোৰ এনি টাইম হৈ থাকে নে কি এটা বন্ধ হ'লে এটা খোল খায়। তাৰপিছত আকৌ এটা বন্ধ হ'লে এটা খোল খায়।
ধৰি লওক মই এতিয়া দৌৰিবলৈ গৈছো ন।
অঁ
এ অকণমান দৰাৰ পিছত দুটাই খোট খাই যাব, আকৌ যদি কিবা এটা এনেকে এইটো ঘাম ওলোৱা কাম কৰি থওঁ পুৰা দুটাই প্ৰপাৰ খোল খাই যাব, কিন্তু মানে এনেই ধৰি লও এনেই বহি আছো।
নৰ্মেলকে থাকিলে মানে বন্ধ হৈ থাকে এটা নেকি?
অঁ, এটা এনে একদম একদম উশাহ ন উশাহ নোহোৱাকে বন্ধ হৈ নাথাকে।
অঁ
মানে যায়, কিন্তু কম যায় মানে ধৰি লওক।
অ, মোৰ একেই চোন।
সেইটোৱে মোৰ, এই মই মানে অঁ, সেইটয়ে মই মানে ডক্তৰ ওচৰলৈ যদি যাওঁ ন সুধিছিলো ন।
অঁ
তেতিয়া সেইজনে কৈছে, এইটো ন এইটো এইটো বোলে নৰ্মেল বোলে।
নাই হোৱা। অ দুটা পা আছে। অ টাইমটো আজি চেঞ্জ কৰি দিয়া আছে। তাৰপিছত ক।
নৰ্মেল বুলি কলে, মানে চবৰে কণ্ডিচনটো আছে বুলি কলে।
অ অ।
মানে নৰ্মেল আও নৰ্মেল মোৰ নৰ্মেল নৰ্মেল হিউমেন আৰু গম পাইছা নাই।
অঁ, নৰ্মলে আকৌ আৰু আৰুনো কি হব? চবৰে এটা এনে মানে হয়য়ে নহয় এইটো মোৰো হৈছে দেই। এটা ফুটা মানে অকমান কমকে ‍ ‍হাৱা গৈছে।
মানে তোক হাৱাতো। কিমান গৈছে মোৰ মানে প্ৰায়ে মানে তোৰ মানে অকমান দেৰি পিছত।
অঁ অঁ।
প্ৰায়ে মানে একদম একদম ক্ল'জ হৈ যায় মানে আও।
অঁ মোৰ তেনেকুৱা নহয় বাৰু, কিন্তু হাৱাতো অকমান কমকে গৈছে কিন্তু একেবাৰে ক্ল'জ হৈ নাযায় মানে।
মই মানে মোৰ একো কণ্ডিশন নহয় দেই মানে ধৰি লও একো গৰম চম নাপাও এইটোক ফুটা বন্ধ আছে। সেইটো খোলা হৈছে বুলি। কিন্তু মানে মই যেতিয় পৰা ধৰিলো ন নটিচ কৰিবলৈ ললো নহ তেতিয়া মানে এনেক এনে চাওঁতেে গম পা এইটো যে বন্ধ হৈ আ যে খুলি আছে যোনে।
অঁ, আমাৰও হ'ব পাৰে দেই আমি মানে এতিয়া নটিচ কৰা নাই ন বস্তুটো যে এইটো এনেকুৱা হৈছে নেকি বুলি। মানে মন দিলেহে টো গম পোৱা যায় এতিয়া। আমি মন দিয়া নাই যে তই মন দিছ কাৰণে তই এনেকুৱা তেনেকুৱা লাগিছে বাওঁ। কিন্তু আমি এতিয়া মন দিয়া নাই যে সেইকাৰণে আমাৰ হ'বও পাৰে, বাৰু আমাৰো হ'ব পাৰে, সেইটো বে গম নাপাওঁ মানে এতিয়ালৈকে
মোৰ মানে মোৰ মানে কীৰা নিচিনা সোমাই গ'ল মানে এতিয়া এইটো ধৰি ল এইটো মই চায়ে থাকো আৰু তেনেকুৱা।
অঁ, সেয়ে হয় কিছুমান এনেকে হয় যায় ন।
এ মই হেৰি, তোৰ মানে ধৰি ল, মই মেডিকেলত গৈ ই এন টি স্পেচিয়েলিষ্টক এবাৰ দেখুৱাম বাও।
অ', অ'।
সুধি চাম, কি কয় কি নকয়। এই ফাৰ্মাচী এখনৰ পৰা তো মেডি-মেডিচিন অলপ আনিছিলো।
অঁ।
তাৰ পৰা খাই আছোঁ, একে কণ্ডিশনে দেখোন। মানে কণ্ডিশ্যনটো কি আও, এইটো একেই আও তেনেকে আছে।
অ', তেনেকে আছে ভাল নাই হোৱা মানে। এ, ভালদৰে ভাল ডক ডক্তৰ এজনক মানে চেকআপটো কৰোৱাই চাবি, দেখাই চাবি। তেতিয়া মানে ধৰা পৰিব কি হৈছে, কি নাই হোৱা। বোলে তেতিয়া যদি কয় চব তোৰ মানে ফাৰ্মাচিত দেখুৱাতে চব মানুহে এনেকুৱা নহয় বুলি ক'লে নে কি?
নহয়, সি মানে আৰু মেডিচিন কেইটা বেচিবলে, আৰু এইকেইটা লৈ যায় খাই ভাল হবি বুলি কলে আও।
অ' সেইটোয়ে তাতকে ভাল ডক্তৰ এজনক দেখাই মেলি, অ'
সি ভাবিছে মানে, ধৰি ল' তোৰ মানে এই ল'ৰাটো মানে এ কেদি উশাহ ল'ব পৰা নাই, সেই তেনেকে ভাবিছে আও।
অ' অ', তেনেকুৱাও হ'ব পাৰে, এ তাতকে তই এটা কাম কৰি হেৰি ভাল ডক্তৰ এজনৰ ওচৰত যাবি, ডক্তৰ জনক ভালকে কথাবিলাক ক'বি, আৰু তাৰপিছত চেকআপ কৰাই মেলি ক'ব নহ, এ যদি বোলে অ চব মানুহৰে তেনেকুৱাই হয়। সেনেকে বুলি ক'লে ত' একো প্ৰব্লেমে নাই ন, তই যদি বোলে অকল তোৰ প্ৰব্লেম সেইটো সেইটো কিবা দৰপ-চৰপ থাকিব নহ, তেতিয়া দিব আৰু চাই-চিতি। এতিয়াতো তোৰ ফাৰ্মাচীছে মানে তোৰ নোচোৱাকেই অকল নাক বন্ধ হৈছে বুলি দবটো দি দিছে ন।
এই, মেই-মেইন কণ্ডিচনটো কি হৈছে, গম পাৱ নাপাৱ?
উম'।
হেৰি, মই মানে তোৰ ধৰি ল, এই এই এছ এছ চি দিবলৈ যোৱা আগত
অ', অ'।
মই মানে ওৱান শ্বত কেইটামান চাইছিলোঁ দেই।
অঁ।
কৈছিলোঁ নহয়, মানে ওৱান শ্বত ৰনিং ধৰি ল, মেট ৰৈ ল, হিন্দী ৰই ল, তেনেকে ৱান শ্বট কেইামান চাই গৈছিলোঁ। তাৰ পিছত সেই সিহ সিহঁতৰ তাত মানে প্ৰি-মেডিকেল কিবা কিটা আহি থাকে। মই মানে ছাবস্ক্ৰাইব নকৰিলেও মোৰ তাত নটিফিকেচনকিটা আহি থাকে, মানে মেডিকেল।
অঁ, তাৰপিছত?
তাৰপা মই সেইকেইটা চাই থাকোঁ মানে, নি-নিজে কেনেকে চাব পাৰি? মই মই সেই চাওঁতে চাওঁতে মানে মই কিৰা সোমাই গৈছে মানে, এইটোত ফল আছে, এইটোত ফল নাই--তেনেকুৱা।
অ' সেইটো কথা। এই এইবিলাক চাই থাকিব নালাগে, যেতিয়া মেডিকেল হ'বা আৰু তাত মেইনকে তাত গৈ মেলি ভালকে হেৰি কৰিললেই হ'ল, বাকী তই যদি এতিয়া কিবা এটা মানে ফল দেখ ন, তই সেইটো ভাবিবি অ এইটো এনেকুৱা হৈ আছে, এনেকুৱা হৈছে কিন্তু তাত যদি সেইটো চেকেই নকৰে। তোৰ এনেই মাথাত এনে সেইটো পোকটো সোমাই থাকিব ন
অ সেই মোৰ মানে ক দি মোৰ মানে কনডিচনটো সেইটোৱে হল পোকটো সোমায়ে গ'ল মানে অলৰেদি
অ মাথাত তোৰ পোকটো সোমাই গ'ল আকৌ সেইটো পোকটো।
এতিয়া মানে মোৰ নাকটো মানে এইটো ধৰি ল
প্ৰতি মানে মিনিটে মিনিটে মানে তই চেক কৰি থাক আৰু গম পাইছো ঐ এতিয়া যদি মো ভাবো ন মোৰো যদি এনেকুৱাই হৈছে মইও তেতিয়া যদি হয় ডেইলি মানে চেক কৰি সেইটো কথাকে মনত পেলাই থাকো ন সেইটো ডেইলি চেক কৰি থাকিবই লাগিব। আৰু তেনেকে অভ্যাস হৈ যাব ন চেক কৰি থাকিলে, এদিন চেক কৰিলি তই দুদিন চেক কৰিলি তেনেকে কৰি কৰি অভ্যাস হৈ যায় মানে তোৰ এইটো কৰি থাকিবগে মন যাব ন। এতিয়া আমি মানে ইমান মা মাথা মাৰ নাই যে এই এইটো এনেকুৱা প্ৰব্লেম হয় বুলি সেইকাৰণে ইমান এটা ধৰিব পৰা নাই যদিও হৈ আছে মানে ধৰিব পৰা নাই কাৰণ এতিয়া আমি ইমানটা গুৰুত্ব দিয়া নাই যে এইটোৰ ওপৰত তইতো
এই হেৰি যে মানে হে আমাৰ এই চ চ চশমা পিন্ধা লগৰটো যে
অ অ
তাৰমানে
তাৰো চাইনিজ আছে নেকি, অ চাইনিজ আছে তাৰ অ গম পাইছো।
তাৰপিছত তাৰ মানে কি হয় তাৰ মানে এই যোনটো মানে ধৰি ল নাকটো যে ব্লক যে হয়
অ অ
সেইটো মানে তাৰ পাৰমানেন্ট, মানে সেইটো সেইটো হেয়ে হ'লে বন্ধ হয় তাৰ মানে গম পাইছ নাই?
অ তাৰ মই গম নাপাওঁ বাঅ চাইনেছৰ প্ৰব্লেম হৈছে বুলি
চুই চুই নাথাকে মানে, আৰু গৰম দিন বোলে বাঢ়ি যায় বা তেনেকে আৰু মাত মাথা বিষ হয়, কিবা হয় কিবা হয় তেনেকে কৈছে আৱ তাৰপিছত শুন তাপা মানে তাৰ জোনটো এতিয়া ধৰি ল তাৰ ৰাইট চাইডে আছে ন
অ অ
তা সেই ৰাইট চাইডটোৱে বন্ধ হৈ থাকে মানে তোৰ মানে একো মানে এ চুই চুই নাথাকে মানে ধৰি ল মই এতিয়া যোনটো কনডিশ্বন মানে ইটো বন্ধ হলে ইটো খোলে, ইটো বন্ধ হলে ইটো খোলে তেনেকুৱা। কিন্তু মানে তাই সেইটো কনডিশ্বন নাই মানে ধৰি ল তাৰ মানে পাৰমানেণ্ট আৱ
পাৰমানেণ্ট মানে এটা বন্ধয়ে থাকে নে কি তাৰ?
অ সি মানে তোৰ ধৰি ল এতিয়া যেতিয়া চাইনা চাইনাছটো যেতিয়া মানে ফ্ৰিগাৰ হয় তেতিয়া মানে সি যদি মেডিচেন চেডিচেন লৈ নাথাকে, সি মানে থাকিব নোৱাৰা হৈ যায় বস্তুটো।
অ সেইকাৰণে সি কিবা মাজতে খুব হেৰি লৈ থাকে নহয়। দেখিছোঁ মানে আগতে মাজতে অ অ অ ভিক্সটো শুঙি থাকে যে সি সেইকাৰণে নেকি মও গম নেপ পাওঁ নহয় তাৰ চাইনেছৰ প্ৰব্লেম আছে বুলি, তই আজি কওঁতেহে গম পাইছোঁ চাইনেছৰ প্ৰব্লেম আছে বুলি।
এই চাইনাচৰ হেৰি কিবা এ কিবা চচৰি মানে তোৰ প্ৰথম ষ্টাৰ্টিং হওঁতে চশমা লৈ ললে ভাল হৈ যায় হপায়
অ সি নললে চাগে সেইকাৰণে ইমান বে বিয়পি পৰিল ন।
অ এই নাকৰ নাকৰ আলু টো বাহা টাইমত
বাহে আহ বাঁহিৰ সেইটো বাঁহিৰ চাগে ফুটাটো অন কৰি পেলালে চাগৈ আলুটো বাঢ়ি মেলি।
অ মানে এনেই নৰ্মেলত নৰ্মেল হেনো আৰু বৌতেও খোলাই থাকে কিন্তু মানে ধৰি লও এনেকুৱা ছিজন আহে ন তেতিয়া তেতিয়া বন্ধ হৈ যায় মানে।
আচ্ছা আচ্ছা বেমাৰ বহুত আছে এতিয়া আমাৰ গাঁতে কি বেমাৰ কি আছে সেইটোতো ধৰিব নোৱাৰে চব মানুহটো একদম পাৰফেক্টকে নাহে ন সচাকে কাৰবাৰ নহয় কাৰবাৰ কিবা এটা ডিফল্ট আছেই ন এতিয়া মোৰ কিবা এটা হেৰি বস তো বেয়া হৈ আছে মই টো গম নেপাও এতিয়া পিছত ভালকে চেকাপ কৰিলে মোৰো কিমান কি বেমাৰ ওলাব ঠিক নাই অল বডি চেকআপ কৰিলে চাগে মোৰ বহুত বেমাৰ ওলাব
মোৰ আছে বাৰু বেমাৰ এতিয়া বাদ বিষ
এ এ আমাৰ আমাৰ ইউনিভাৰ্চিটিত যে আহিছিলে
অহ
এ মেডিকেল কেম্প এটা আমি তাতে চেক আপটো কৰাই ল'ব লাগিছিলে।
অ তেতিয়া নকৰিলো আমি ভয় কৰিলো আকৌ তেতিয়া আমি কোনোবাই কোনোবাই কৰাও বুলি কৈছিলচোন তাৰপিছত কেইটামানেহে নকৰাও বুলি কলে।
কৰাও মানে দেখিছানে ইমান মানুহ মানুহ কিমান হৈছিলে তই দেখিছিলি নে নাই।।
অ সেইটোৱেতো বহুত বেলেগ বেলেগ পোৱা আহিছে ন। এতিয়া যেনিবা বেলেগ মানুহৰ গাত কিবা এটা বেমাৰ আছিলে সেইটো বেমাৰ যদি মোৰলৈ গুচি আহে সেইটো এটা ভয়
অ আও মানে তোৰ মানুহবোৰে লাইনত কিমান দীঘল দীঘলকে ৰুইছে দেখিছানে নাই
সেইটোৱেতো আও চাফ চিকুণ হ'ব লাগে নো বস্তুটো তেতিয়া টো মানে সি হয় আও সিহঁতে মানে যোনখিনিয়ে দেখাবলে আহিছে সিহঁতে মাক্সবোৰ মাস্ক পিন্ধা নাই তোৰ এনেকেই মানে আও খোৱা জেগাটো দেখিছা নাই ভাত দিছিলে তাতো কেনেকে দিছে দেখিছা নাই য'তে ত'তে
মই সেই ভাল খোৱা জেগাকনলে নগলো নেকি নাথাকিলোৱে চাগে
অহ তই নেথাকিলি চাগে বহুত মানে ইমান ডক্তৰক দেখাব আহিছা তে ডক্টৰক দেখা ভাত চাত দিয়া সেইবিলাক কি চিষ্টেম
নাজানো আৰু সেই এইটো কিবা বেমাৰ চেমাৰ আছে যদি ওলাবি এদিন গৈ আহিমগে মেডিকেললে
তাকে অল বডি চেক আপ কৰিব লাগিব মোৰ মই অল বডি চেক আপ কৰিলেহে কিবা ওলাব আৰু পইচাও লাগিব নহয় অল বদি চেকআপ কৰিবলে হলে ভালেকেইটা
এই ইয়ালে আহ যদি আহিবি হেৰি সেইদিনা এই এক্সৰে এটা কৰাই দিম
অ
তোৰতো এক্সৰে ফিল্মখন নাপালি
নাপালো নাপালো আকৌ যাব লাগিব কলেজ খোলাৰ পিছত আকৌ একদিন দেখাই মেলি ভালদৰে চাই আহিব লাগিব, মোৰ মানে হাত খন এনেই নৰ্মেলি একো মানে বিষ নহয়, কিন্তু যদি এটা বস্তু গধুৰ বস্তু গধু চধু বস্তু অকণমান দাঙি দিয়ওঁ তেতিয়া মানে আকৌ বিষটো হ'বলৈ ধৰে। অঁ, হাতখন মানে ফ্ৰীকে। এতিয়া আমি নৰ্মেলি হাতখন যেনেকে ফ্ৰী কে ওপৰলৈ দাঙিব পাৰো, মোৰ মানে সেইটো ফ্ৰী কে দাঙিব নোৱাৰোঁ মানে তোৰ অকণমান বিষ হয়। এইটো ডিঙিটোৰ ওচৰত এইটো কিবা এটা প্ৰব্লেম হৈ আছে, মই ভালদৰে অ ডিঙিটোৰ ওচৰত। মানে বাউসী হাতৰ বাউসীটো সেইখনত ডিঙিটোৰ লগত সেই লিং নাই জানো। সেই লিংকৰ সেইখনত বিষায় মানে।
এ হেৰিটো ট্ৰেপটো বিষেয় নাই নো পি পিঠিৰ এলৰোটো।
টেপচটো সেই সেইটো নেবিষাই।
এই হাৰ্ডিডাল বিষয়ে মানে এই যোনটো এই ভিতৰফালে যে আছে।
অঁ অঁ অঁ এই হাডিডাল ভিতৰ ফালে ডিঙিৰ চাইডেত যে হাৰডি এডাল আছে। সেই হাৰ্ডীদাল বিষ হয়, মাজতে মোক ফুলি গৈছিলে তাৰ পিছত এই লগৰ এটাই মলম এটাৰ কথা